হয় ক'ক নমস্কাৰ অ, আছো আৰু দিয়ক ভাবিছোঁ মই ভাবিছোঁ আপোনালৈ ফোন এটা কৰো। এই ৰাতিলৈ বোলো আমাৰ এইফালে নদীত বহুত মাছ আহিছে বুইছে পানী বাঢ়িছে যে ৰাতি হ'লে মানে মাছ বহুত পোৱা যায় সেইকাৰণে আপুনি এতিয়া যাব নেকি আমাৰ লগত মাছ মাৰিবলৈ?
এই মোৰ সময় নাই বুইছে।
অ, হয় নেকি?
হয় এই মোৰ এই মই নতুন এটা ই ইটা ভাতা লৈছোঁ যে মৰিগাঁৱত তেলাহী এই ইটা ভাটাটোতে লাগি থাকি আৰু লাগি আছোঁ।
অ, হয় নেকি?
হয় -হয়
হয় দিয়ক ভাটা থাকিলে বহুত মানে ভেজাল। কি ক'ব
হয়-হয় এ কেতি ক'ব এই মানুহ সোপা আকৌ বিশ্বাস কৰিব নোৱাৰি বুইছে?
অয় -হয় আজিকালি মহৰিও বহুত বেইমানি কৰে আপোনাক।
হয় মানে একে বহুত মানে আত্মবিশ্বাস অ, তাক টকা পাই বুইছে?
হয় -হয় ঠিকে কৈছে। পইচাৰ কাৰণে মানুহে মানে কি-কি যে কৰি দিয়ে। মাজতে আপোনাৰ নিউজত দেখিছোঁ মাহৰ হয় শুনিছোঁ। মাজতে আপোনাৰ নিউজত দেখিছোঁ আজি ধৰক দুই, তিনদিনমান
হয়।
এজনী ছোৱালীয়ে ধৰক মা ধৰ বাপেকৰ চাকৰিতো মাকে পালে ছোৱালী জীয়েকে নাপালে। এতিয়া সেই জীয়েকে মানে মাকক কি কৰিলে মাৰি পেলালে গাড়ী আগত পেলাই দি।
তেত তেৰিকা বেয়া কৰিছে হয়।
চিন্তা কৰকচোন টকাৰ কাৰণে আজিকালি কি -কি কৰি নিদিয়ে মানুহে।
সেয়াই আৰু আজিকালি এনেকুৱাই হৈছে।
হয়- হয়
আপোনাৰ ব্যৱসায় ভালে চলি আছে নে? হয় ভাল।
হয়- হয় মোৰ ব্যৱ হয় ভালে চলি আছে হয়- হয় ভালকে চলি আছে বইলাৰ ফাৰ্ম ধৰক মই তে আগৰ এখন বইলাৰ ফাৰ্ম আছিলে এতিয়া ধৰক মই আৰু দু জেগাত ধৰক দুখন খুলিলোঁ আৰু। এই ঠাইত।
হয়-হয়
ভালে চলিছে বইলাৰ মোৰ তিনিখন ফাৰ্ম হ'ল আৰু ধৰক মাছৰুমৰ খেতিও কৰিছোঁ। ঘৰতে, আপোনাক লাগে যদি মাছৰুম লৈ যাব পাৰিবহি।
অ আপুনি এটা কাম কৰিব। এইয়া ব্ৰইলাৰ ফাৰ্মত থাকি আন এটা ভাল এটা ব্যৱসায় ভাল ল মান হ'ব বুইছে?
হয়-হয়-হয় নাই মই মা হাজিৰা মানুহ লগাই লও বুইছে?
হয়, হয়। আপোনাৰ মানে আপোনালোকৰ ঘৰতো ৰাস্তা কিনাৰতে নহয় জানো?
হয়, হয়।
আপুনি নাৰ্চাৰী এখন খুলি লওক।
অ নাৰ্চাৰী খুলিবলেটো এতিয়া ফাৰ্ম খন খুলি দিলো, মাটিখিনি এতিয়া কমেই হ'ব দিয়কচোন।
কি কৈছে?
নাৰ্চাৰী খুলিবলৈ কাৰণে মাটি দখৰ এতিয়া কম হব নহয়।
ৰে একো কথা নহয়। আজি-কালি কি হৈছে জানে? আপুনি চাংঘৰ এখন
আপুনি তিনি তাল্লালৈকে চাংঘৰ এখন এটা বনাইছে ও ডিব্ৰুগড়ৰ চাইডে, বুইছে?
হয়।
এই চাংঘৰৰ ওপৰত আপোনাৰ কি মজা লাগিছে নাৰ্চাৰীখন।
হয় নেকি?
হয় মজা লাগিব একদম। আপোনাক হ'লে নাৰ্চাৰীখনৰ আধা পইচা হ'লে মই দি গৈছো।
সময়ো নোহোৱা হৈছে দিয়কচোন। মোৰ তিনিখনকে ব্ৰইলাৰ ফাৰ্ম, ব্ৰইলাৰ লগত লাগি থাকিব লাগে। ডেইলী মোৰ মাল মানে লৈ যায়। এক কুইণ্টেল, ডেৰ কুইণ্টেল এনেকে লৈ যায় এখনৰ পৰাই। এতিয়া ফাৰ্ম কেইখনো ইমান ডাঙৰ। এতিয়া বহুত অসুবিধা। মই এতিয়া খুলিলেও মানে মানুহ ৰাখিব লাগিব। আৰু কি বিশ্বাস কৰিম মানুহক। আৰু নাৰ্চাৰী কামটো বহুত ৰিক্সৰ কাম। আপোনাৰ পুলি মৰি গলেগৈ শেষ।
আৰে আপুনি যিকোনো এটা লাভবান হ'বলৈ হলে আপুনি ৰিক্স লবই লাগিব।
হয়, হয়। সেইটো বাৰু হয়।
বুইছে? যেনে এতিয়া চাওক মই ইটা ভাটা হয়
হয়।
এই ইটা ভাটাটো মই আগতে কিনিছিলো। মই ভাবিছিলো কি এইটো ইটা ভাটা নচলিব ইয়াত। মোক মাক মই দুই, তিনিদিন মই নাই খোৱা, টোপনি মোৰ নাই আহা।
হয়, হয়।
তাৰপিছত মই
হয়।
মই ইমান কষ্ট কৰিলো নাৰ্চাৰীটোক লৈ, তাৰপিছত মোৰ বহুত মই লাভ হ'লো দেই না এইটো লৈ পেলাই। এ ইটা ভাটা, এটা ইটা ভাটাৰ পৰা মই এতিয়া মোৰ এতিয়া পাঁচটা ইটা ভাটা হৈ গল।
অ।
এইয়াই আৰু মানে জীৱনত কষ্ট কৰিব লাগিব বুইছে।
ইটা ভাতাটো
হয়, কষ্ট কৰিব লাগিব।
বাপ ৰে।
মানে কচ মানে কষ্টৰ ফল সদাই মিঠা, বুইছে?
বেয়া থাকে দিয়ক। পাঁচটা ইটা ভাটা চম্ভালা মুখৰ কথা নহয়। আপুনি কেনেকে পাঁচ জেগাত চলে এটা মানুহ?
এটা মানুহ পাঁচ জেগাত কেনেকে চাই বাৰু? নে মানুহ ৰাখি লৈছে নে? পৰিয়ালৰ মানুহ
মানে আপোনাৰ নাই মানুহ ৰাখিছোঁ বাৰু। দুটা বাৰু ওচৰতে আছে। কিন্তু তিনটা অলপ বেলেগ বেলেগ ঠাইত আছে আৰু। বেলেগ-বেলেগ জিলাত আছে।
অ হয় নেকি?
হয় হয়।
হয় হয়। হয়। তেনেহ'লে আপোনাৰ ঘৰো তেনেহ'লে চাগে বিল্ডিং হয় চাগে। এটা কথা উতে মনত পৰি দিয়ক উ মোৰ ঘৰ এটা মানে বনাবলগীয়া আছে আপোনাৰ পৰা মই ইটা আনিব পাৰিম।
হয়। আনিব আনিব কিমান হাজাৰ লাগে? এ হ'ব দিয়ক ৰেত কি এনেই লৈ ল'ব দিয়ক।
এনেই বাৰু নালাগে বাৰু নাই নাই নাই। এনেই এনেই নালাগে বাৰু, কিনিয়ে আনিম।
বৰ্তমান মই পঞ্চাশ হাজাৰ বত- বৰ্তমান ধৰক মোক এক দাম পাৰ দিব, এক দাম পাৰ কিমান খিনি বা হয় এতিয়া।
এক দাম পাৰত আপোনাৰ আপোনাৰ বাৰ হাজাৰ ইটা আহে।
হয় নেকি? বাৰ হাজাৰ আহে ন।
হয় বাৰ হাজাৰ আপুনি ইমান কি কৰিব ইটা?
মোৰ ঘৰ বনাব লগীয়া আছে।
ঘৰ বনাব। কিয় ইমান ইটা কি কৰে বাৰ হাজাৰ, কেইটলা বিল্ডিং দুইটালা লাগিব দুইটালা যদি।
হয় হয়।
ৰুম কেইটা বাৰটা মান হ'বনে?
ৰুম
পোন্ধৰ তাৰিখলৈ আছে কালিলৈ ডেট আছে তাৰপিছত নহ'ব পোন্ধৰ জুলাইত
আপুনি কি পঢ়ি আছে? কি পঢ়ি আছে?
মই মই আপোনাৰ বি এ এবাৰ, এবাৰ বি এ ফাৰ্ষ্ট
আপুনি বৰ্তমান এতিয়া কি পঢ়ি আছে? এতিয়া পঢ়ি আছিলটো কিবা এটা।
নাই মই কিবা এটা পঢ়ি আছিলোঁ আপোনাৰ এই মানে
অঁ।
এ মোৰ হিচাপ হিচাপ নিকাচ থাকে নহয়।
হয় হয় আপুনি মানে হিচাপ কৰি কৰিয়ে মানে মোৰ লগত কথা পাতি আছে।
হয় হয় মানে মোৰ মানে এটা মানে মানুহ এটাক মানে মই আপোনাৰ পাঁচ হাজাৰ ইটা দিছোঁ বুয়িছে, বুয়িছে। এই মানুহটোৰ পৰা মই আগৰে আপোনাৰ বিশ লাখ টকা এটা পাওঁ।
হয়।
এতিয়া মই আকৌ এই ইটা আপোনাৰ তিনি লাখ টকা পাওঁ।
অঁ দিয়াই নাই ন?
এক ত্ৰিশ লাখ টকা মোক তেখেতে দিয়াই নাই।
অঁ অঁ আৰু নিদিব বুজিছা আৰু ইটা বিচাৰিলে নিদিব এইখিনি টকা উলিয়াই লৱক।
নাই দিব লাগিও মোক বুয়িছে এইবিলাক মানে কাৰোবাৰ বহুত লেতেৰা বুয়িছে। এককে মানে আপোনাৰ মানুহ পইচা খুজি- খুজি ভাগৰি যাব তেওঁ পইচা নিদিব।
হয়- হয় ঠিকে কৈছে আপোনাৰ দিলেও আপোনাক পই - পইচা উলিয়াবলৈ নোৱাৰে পইচা নিদিয়ে আকৌ ধৰ নিদিলেও বেয়া পায়।
উমহ উমহ।
সেইকাৰণে বুজিছে এই মানুহৰ লগত ন দি বেয়া হোৱাতকৈ নিদি বেয়া হোৱাই ভাল।
সেইয়াই।
আপুনি অচিনাকি মানুহ হ'লে দুই এষাৰৰ দুই এষাৰ শুনাব পাৰিব চিনাকি মানুহ হ'লে টো আপুনি দুই এষাৰ শুনাব নোৱাৰে।
সেইটোৱেতো বিপদ বুইছে সেইটোৱে বিপদ এতিয়া দি পালে বিপদত এতিয়া সহায় নকৰাকো থাকিব নোৱাৰো বুইছে।
উম, হয়- হয়।
এতিয়াও কি কৰিম আৰু বুইছে একে বিপদত মানে একে মানুহে মানে যেনেকে খোজে
যোৱাৰ পিছত মানুহে একদম আপোনাক চিনিয়ে নেপায় বুইছে?
হয় -হয় ঠিকে কৈছা আজিকালি এনেকোৱাই বিপদ চিনি নাপায়। কি ক'ব আমাৰো এই পিছচাইদে তামোলৰ বাগান এখন আছিলে। যোৱা ৰাতি ড্ৰাগছৰ পা ৰ্টীয়ে চব তামোল পাৰি পেলাই লৈ গুছি গল নহয় মানে মানে কি ক'ম আৰু ভাবিছিলোঁ তামোলখিনি বেছি পেলাই টকা পঞ্চাশ হাজাৰ পালো হয় এতিয়া তামোলখিনি গৈ চব তামোল মানে গছৰ এটা তামোল নাই। কি কইম? ইমান কষ্ট কৰি মই তামোলখিনি ৰাতি হলে চোৱা - চিতা কৰি আছিলোঁ এদিন মোক ভৰ টোপনি আহিলে ৰাতি উঠি নাচালোঁ গোটেইখিনি তামোল লৈ গুচি গ'ল এজোপাহে আছে।
কেইজোপা নিলে তামোল?
তামোল বাৰীত আছিলে বহুত গেইজোপা আৰু মই ধৰক বেছি বিলাক টকা পঞ্চাছ হাজাৰ পালো হয়।
তেত তেৰিকা বেয়া কৰিছে তো। এজোপা এ হয় এজোপা, দুজোপা হোৱাহেতেন বেলেগ কথা আপোনাৰ ইমান কিজু তামোল গছ লৈ গৈছে বেয়া -বেয়া কথা দেই।
বেয়া কথা এয়া এটাই কাম কৰা বুইছে বহুত কেইটা আহিছে জানো চাগে। কাৰণ ইমানখিনি তামোল গছ আপোনাৰ এটা দুটাই পাৰিব নোৱাৰে দিয়কচোন
নাই এইটো আপোনাৰ পাঁচজনৰ কাম হ'ব হয় -হয় পাঁচ, দছজনমান মানুহ
হয়। কি ক'ব তাতে আমাৰ বাৰীখনো অলপ দূৰ ঘৰৰ পৰা দেখাও পোৱা নাযায় আন্ধাৰ।
নহয় এইটো আপোনালোকৰ গাঁৱৰে কোনোবা কাম হ'ব বুইছে?
হয়- হয় জনা শুনা মানুহৰে কাম হ'ব।
হয় নহ'লে কেনেকেনো গম পাব ইমান সাহস নকৰিলেহেঁতেন।